হেল্ল'।
এক মিনট
হয় কবা
অ', আজি জানানে এটা ঘটনা হল ৰাতিপুৱা দেখি মনটো বৰ বেয়া লাগিলে। মই চাহ দোকানত বহি আছিলোঁ কাষৰ টেবুলত তিনিজন ল'ৰাইয়ে পৰঠা অৰ্ডাৰ দিলে। প্লেটত আহ প্লেটত আহিলে আধা খালে আধা এৰি থৈ উঠি গ'ল। ৱেইটাৰ ল'ৰাটোৱে সেইখিনি আনি আহ পোনে পোনে ডাষ্টবিনত পেলাই দিলে। মই ভাবিলোঁ এইটো এদিনৰ এটা দোকানৰ প্ৰথা। গোটেই চহৰখনত গোটেই দেশখনত দিনটো কিমান খাদ্য এনেকৈ পেলাই দিয়া হয়, টিভিত দেখি আছিলোঁ পৃথিৱীত যি খাদ্য উৎপাদন হয় তাৰ প্ৰায় এক তং তৃতীতয়াংশই মানুহৰে মানুহৰ প্লেট লৈ না নাযায় পেলনীয়া হৈ যায়। আকৌচ একে সময়তে লাখ লাখ মানুহ ৰাতি ভোকত শুব লগা হয়। এইটো কেনেকুৱা অদ্ভুত কথা নহয় যেন। খাদ্য অপচয় মানে কেৱল ভাত ডালয়ে পেলাই দিয়া নহয়। ইয়াৰ লগত জড়িত হৈ আছে পানী, মাটি, শ্ৰম। পইচা সময় সকলো। তুমি কি ভাবা?
হয়, তুমি ঠিকে কৈছা। আহ আমি যেতিয়া এমুঠি ভাত পেলাও তেতিয়া আমি কেৱল ভাত পেলোৱা নাই। এই ভাতটো গজিবলৈ কিমান পানী লাগিল এজন খেতিয়কে কিমান মাহ ৰ'দ বৰষুণত কাম কৰিলে এ ট্ৰাকৰ তেল, সাৰ কীটনাশক তাৰপাছত মিলত বনোৱা পেকেট পেকেটত কৰা গাড়ীত তুলি দোকানলৈ অনা দোকানীয়ে ফ্ৰিজত ৰখা। এই গোটেই শৃংখলটোত এ যিমান খৰচ যিমান শক্তি যিমান কাৰ্বন নিৰ্গমন হ'ল সেই সকলোবোৰৰ আমি ডাষ্টবিনত পেলাই দিলোঁ। বিজ্ঞানীয়ে কয় খাদ্য অপচয় যদি এখন দেশ- হ'লেহেতেন তেন্তে সি পৃথিৱীৰ তৃতীয় সৰ্বাধিক গ্ৰী- গ্ৰীন হাউচ- গেছ নিমা নিৰ্মাগন বা নিৰ্গমন কৰা দেশ হ'ল হেঁতেন। কাৰণ পেলনীয়া খাদ্যৰ ডাম্পিং- গ্ৰাউণ্ডত পচি মিথেন গেছ এৰে যিটো কাৰ্বন ডাই অক্সাইডতকৈ পঁচিছ গুণ বেছি ক্ষতিকাৰক। মানে আমি খাদ্য পেলাই নিজৰ পেটটো খালি- ৰখাই নহয় পৃথিৱীখনৰ তাপমাত্ৰাও বঢ়াই দিছো আৰু যিটোৰ বাবে আমাৰ আহ- খাদ্যবোৰ অপচয় হৈছে লগতে আমাৰ দেশৰো বেয়া হৈ আছে। তোমাৰ কি মতামত ইয়াৰ ওপৰত?
ঠিকেই কৈছা বাৰু আৰু এই- আহ অফচাইদটো কেৱল হোটেল বা ডাঙৰ অনুষ্ঠানটোয়ে নহয়- আমাৰ ঘৰে ঘৰে হয়। মা -দেউতাই সৰুৰ পৰাই শিকাইছিল। তলত থালত ভাত এটাও- এৰিব নাপায় লক্ষ্মী খং কৰে। কিন্তু এতিয়া কি হৈছে? ফ্ৰিজ আছে বুলি আমি বেছিকৈ ৰান্ধো। ভাবো- আহ ৰা ৰাখি থম পাছত খাম, পাছত পাহৰি যাওঁ। তিন দিন পাছত গোন্ধ ওলালে পেলাই দিওঁ। বজাৰলৈ গলে অফাৰ দেখি- আহ এক কিলোৰ ঠাইত তিন কিলো আলু লৈ আহো। আধা পচি যায় আৰু আধা ইউজ হয়। উম।
হয়।
বিয়া চাহ চাবহত - শুনা পাইছানে?
তুমি হয়, তুমি ঠিকে কৈছা আৰু বিয়া যদি এই বিয়া- কথাটো যদি ক'ব যাওঁ আমি ঠিক আছে সেইটো এটা ডাঙৰ উৎস হয়। ভাৰতত প্ৰতি বছৰে বিয়া আৰু সামাজিক অনুষ্ঠানত যিমান খাদ্য নষ্ট হয়- সেইখিনিৰে গোটেই বছৰ অসমৰ ৰাজ্য এখন আহ খুৱাব পৰা যাব। কিয় হয় জানা, প্ৰথম আমি কম কম পৰি প্ৰথম আমি কম পৰিব বুলি ভয় খাওঁ। পাঁচশ মানুহ নিমন্ত্ৰণ কৰি- সাতশ জন মানুহৰ ৰান্ধো। দ্বিতীয়তে বুফে ছিষ্টেম, মানুহে চকুৰে খায়। দহ ৰকমৰ আইটেম দেখি সকলোৰে পৰা অলপ অলপ লয়- শেষত আধা প্লেট পেলাই দিয়ে। তৃতীয়তে যদি এই ক'ব যাওঁ যে লেফট অভাৰ। যেনেকৈ মেনেজ কৰা ব্যৱস্থা। নাথাকে। যিখিনি বাছে সেইখিনি ৰাতি বাৰ বজাত কোনে লৈ যাব, ক'ত- ৰাখিব, ফলত পুৱা পৌৰসভাৰ গাড়ী আহি লৈ যায়। কিন্তু সমাধান আছে। এতিয়া- বহু চহৰত ফুড বেংক নামৰ সংস্থা বোৰ ওলাইছে বা খোলা হৈছে। তুমি ফোন কৰিলে তেওঁলোকে আহি ভাত ভাল খাদ্যখিনি লৈ যায় আৰু সেই ৰাতিয়ে- এ ভোকাতুৰ মানুহ বা অনাথ আশ্ৰম আহ- ঋণ বছৰত থকা মানুহসকলক খোৱাই দিয়ে। কেৱল ফোন এটা কৰিব লাগে। কিন্তু আমি কৰো নে নকৰো, কাৰণ আমাৰ সেয়া সেই লাগে বা- হয়তো সময় নাই বুলি ভাবো। তেতিয়া আমাৰ সেই খাদ্য খিনিও পেলোৱা যায়, আৰু আহ যিসকল মানুহক বা দৰকাৰী মানুহক।
ঠিকে কৈছা, বাৰু তুমি। আৰু যিহেকে আমাৰ তাতে সমাধান আছেও বুলি কিন্তু আমি সেইটো কাৰ্যত নলগাও, আমি কি কৰো যে সময় নাই। বুলি থৈ দিওঁ, কিয় যে আজিকালি যিমান মানুহ অ' কামত সোমাই গৈছে বা কিবা নহলে কিবাত ব্যস্ত থাকে। সেইটো কাৰণে মানুহ, মানে সময় নাই বুলি এৰি দিয়ে। কিন্তু সেইটো সময় অলপ সময় দিলেই কিন্তু আমি কিমান বচাব পাৰো। সেইটো যে বুজিব নোৱাৰে। হব পাৰে বহুতে নাজানে। কিন্তু যোনে জানে সিহতেও সেইটো সমাধান টো মানে নলয়। আৰু খাদ্য অৱ চায়ৰ সংকলতো খেতি-পথাৰৰ পৰাই আৰম্ভ হয়। খেতিয়কে টমেট' উৎপাদন কৰিলে। কিন্তু বজাৰলৈ নিয়াৰ সময়ত ৰাস্তা বেয়া গাড়ী নহয়। আৰু কল্ড ষ্টৰেজ নহয় বুলি সেইটো পেলনি যায়। আধা বতাটো টমেটো' গলি গ'ল। আৰু মন্দিৰত দাম নাপালে। ট্ৰাকৰ ভৰা উঠিব বুলি, ৰাস্তাত ৰাস্তাৰ কাষতে ঠেলি থৈ গ'ল। এইটোক কোৱা হয় পষ্ট হাৰ্ভেষ্ট লচ। উন্নত দেশত পাঁচ-দহ পাৰ্চেন্ত নষ্ট হয়, আমাৰ ইয়াত ত্ৰিশ-চল্লিশ পাৰ্চেন্ট খেতি খেতিৰ পৰা ধান লৈ আহোঁতেই নষ্ট হয়। তাৰ পাছত দোকানত গ্ৰাহকে বেয়া দেখা। আপেলটো নলয়, বেকা দেখা ভিৰ। ভেন্দিটো নলয়, মালিকে দুইদিন পাছত পেলায় দিয়ে। আমি পাৰফেক্ট দেখা বস্তু কিনো, প্ৰাকৃতি কিন্তু সকলো ঘূৰণীয়া নকৰে, বেকা ভেন্দিৰ সোৱাদ একেই। কিন্তু আমাৰ চকুৰ হোমদায়ী খাদ্য। পেলনীয়া কৰে, বিদেশত এতিয়া আগলি ভেজিটেবল কম্পেনীয়ে চলিছে, কম্পেনী চলিছে। বেয়া দেখা পাচলি কম দামত বেচে, মানুহে কিনে। আমাৰ ইয়াত সেই মানসিকতা আনিব লাগিব। তুমি কি ভাবা এইটো বিষয়ত?
হয়, তুমি ঠিকে কৈছা। সেই মানসিকটা আহিলে আমি মানে দেশখন ভাল কৰিব পাৰিম। আৰু লগতে যদি সমাধানৰ কথা কবলৈ গ'লে প্ৰথম কাম হ'ল প্লেন কৰা। বজাৰলৈ যোৱাৰ আগতে লিষ্ট কৰিব লাগে, কি লাগে, কিমান লাগে। পেট ভৰা অৱস্থাত বজাৰ কৰা থিক আছে। নহলে চকুৰে যি দেখা সেয়াই কিনি পেলা পেলাবা। সেইবিলাক উমঁ' ঘৰত যি আছে তাক প্ৰথমে খোৱা ঠিক আছে। ফিফ' নিয়ম মানে ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট, লগতে আন বস্তুৰ লগতে খোৱাত। ফ্ৰিজত এ তাৰিখ লিখি ৰখা, দ্বিতীয়তে পৰ্চন কণ্ট্ৰল। ৰান্ধোতে এ জোখ মাখ কৰিব লাগে! গতিকে এজনৰ বাবে এমুঠি চাউল এই নিয়মটো মনত ৰাখা। যদি বেছি হৈ যায় তেন্তে এ ব হা ভাত দাইল ফ্ৰিজত থৈ পাচদিনা ফ্ৰাইড ৰাইচ বা পৰঠাৰ পুৰ চুপ বনাব লাগে, চুপ বনাব পাৰি। ইউটিউবত লেফটবাৰ ৰেচিপি বুলি চাই কিনে সেইবোৰো চাব পাৰি। বুলি হাজাৰটা ভিডিঅ' আহে এনেকুৱা। তৃতীয়তে কম্পজ কৰা, পচন-পচন কৰা পাচলি বা বাকলি কণীৰ বাকলি চাপ পাত এইবোৰ পেলাই নিদি টাব এটাত পেলাই এ সাৰ বনাব লাগে বা সাৰ বনাব পাৰি। ঘৰৰ ফুলনিত দিয়া হয়। দিব পাৰি, তেতিয়া খাদ্য মাতি লৈ ঘুৰি যোৱা, ঘুৰি যাব আৰু জাবৰ ন হব, তুমি কি কবা?
ঠিকে কৈছা তুমি যোনটো কৈছা, নিয়ম বোৰতো বহুত ভাল। আৰু সমাজ হিচাপে আমি কি কৰিব পাৰো? স্কলত সৰুৰে পৰা শিকাব- শিখা, শিকাব লাগিব খাদ্যৰ মূল্য কি। জাপানত স্কুলত লৰা-ছোৱালীয়ে নিজৰ খোৱা নিজে বাঢ়ী লয়। যিমান খাব পাৰে সিমানেই লয় আৰু থাল ধুই থয়। তাত খাদ্যৰ অপচয় বহুত কম। আমাৰ ইয়াতো- মিড ডে মিলত সেই নিয়ম আনিব পাৰি। ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্টবোৰৰ ডগী বেগ- ডগী বেগ দিয়াৰ নিয়ম কৰিব লাগে। গ্ৰাহক-
হয়।
নোখোৱা, নোখোৱাবা খিনি বান্ধি লৈ যাব পাৰিব। বহুতে লাজ কৰে কিন্তু ৰেষ্টুৰেণ্টোৱে- নিজে আগবাঢ়ি- সুধিব লাগে পেক কৰি দিম নেকি, চৰকাৰে- চৰকাৰে ক'ল্ড ষ্ট'ৰেজ- ভাল ৰাস্তা, খেতিয়কৰ পৰা পাণ পঠীয়া- অঁহ' ত্ৰয় এইবোৰ বঢ়াব লাগিব যাতে খেতি-খেতিৰ পৰা- বজাৰলৈ অহাৰ মাজত নষ্ট কম হয়। আৰু আমি গ্ৰাহক হিচাপে সচ সচ, সচেতন হ'ব লাগিব। বুফে খাবলৈ গ'লে এবাৰতে অলপ লোৱা, লাগিলে আকৌ লোৱা। প্লেট লৈ পেলাই দিয়া তোয়ে টোকৈ বাৰ্ণত থকা ভাল। কাৰণ- বাৰ্ণৰ খাদ্য আন কাৰো-কাৰোবাক দিব পাৰি। তুমি কি ভাবা এইটো বস্তু লৈ?
হয় হয়, তুমি ঠিকে কৈছা, এনেকুৱা বুফে চিষ্টেম বা সেনেকুৱা খাদ্য খাব গ'লে- এতিয়া বেছিকৈ লৈ কেনি অপচয় কৰাতকে ভাল যদি আমি কমকে লৈ কেনে যদি দুবাৰে ল'ম লগা হলে কিন্তু কমকে লৈ বেলেগ মানুহে খাব পাৰিব আৰু এটা কথা মনলৈ আহিছে যে এ এক্সপাই এক্সপায়ৰী ডেটৰ ভুল ধাৰণা ঠিক আছে দোকানত গাখীৰৰ পেকেটত লিখা থাকে বেষ্ট বিফৌৰ ফাইভ পাঁচ তাৰিখ ছয় তাৰিখে ৰাতিপুৱা আমি সেইখিনি গাখীৰ পেলাই দিও কিন্তু বেষ্ট বেফৌৰ মানে বিষাক্ত হৈ যোৱা নহয় মানে কোম্পানীয়ে গেৰাণ্টি দিয়া সোৱাদ আৰু গুণমত গুণতৰ মান সেই তাৰিখলৈকে থাকে তাৰ এদিন পাছত গোন্ধ গোন্ধ যাই গ'ল গোন্ধ চাই আৰু সোৱাদ চাই উতলাই খাই খাই চাব পাৰি। বাৰু আজিৰ বাবে এ এনেকৈ আমি ক'ব পাৰিম যে খাদ্যবোৰ অপচয় কৰিব নালাগে আৰু ব চাই ৰাখিব লাগে আৰু কমকৈ ব্যৱহাৰ কৰিব লাগে অপচয় কৰাতটো বহুতে বেয়া
ঠিকে কৈছা তুমি। হয় এ